হেল্ল'
হেল্ল' অ মই সুধি আছো মই আজ ৰহালৈ গৈছিলো
আহ
এই কৃষি কাৰ্য বিদ্যালয়লৈ গৈছিলোঁ ৰহা এগ্ৰিকালচাৰ অফিচলৈ গৈছিলোঁ
হয় হয়
মই এই ধানৰ খেতিৰ বিষয়ে আৰু মোক মাতিছিলে এখন সভা এখন আছিলে এগ্ৰিকালচাৰ অফিচত
হয়
তাৰপিছত আমাক চিট দিলে বিজ দিছে অ তিয়ঁহৰ আৰু জাতিলাওৰ শাক পাচলিৰ খেতিৰ মানে বীজ দিছে আৰু আজি সভা ত গৈ যথেষ্টখিনি অভিজ্ঞতা হ'ল
কি খেতি কৰিব
মই বৰ্তমান এতিয়া তিঁয়ঁহ আৰু জাতিলাও খেতি কৰিম লন
এলাও
তিয়হ আৰু জাতিলাও
কিমান বিঘা মাটিত কৰিব খেতি
মই চাৰি চাৰে চাৰি বিঘা মাটিত খেতি কৰিম
প্ৰাৰে চাৰি বিঘা মাটিত কৰিব নেকি আৰু এইফালে আপুনি হেৰি কি হাল বালে আপোনাৰ খেৰিত
অ মানে খেতি মাটি খেতি পথত মই উপযুক্ত কৰি থৈছো আজি বিীজ আনিলো আৰু বীজৰ লগতে মোক সাৰ দিছে জৈৱিক সাৰ দিছে এইটো বাৰ কি ভাৰ্মিক কম্প'জ বুলি কয় আৰু আৰু এটা কয় লিকুইড এটা দিছে লিকুইড লিকুইড ম
হয় হয়
গতিকে আজি মিটিংখনত গৈ পেলাই বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল যে জৈৱিক পদ্ধতিৰে খেতি কৰিলে যে মানুহ খেতিৰ দাৰও ভাল হয় আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা নিৰাপদে থাকিব পাৰি
আপোনাক কিহৰ কিহৰ বীজ দিলে
কিয় হয়
হয়
আৰু দিছে পানীলাও মানে জাতিলাও
হয়
এইবোৰ দিছে ভেণ্ন্দি দিছে
হয় যাব
গতিকে মই মই মাটিডৰা মই কম হা
পিছে ঘৰৰ সকলোে ভাল নহয় জানো
ঘৰৰ সকলোৱে ভাল গতিকে মইো ভাল মোৰো ভাল লাগিছে আজি সভাখনত গৈ পেলাই কাৰণ জৈৱিক পদ্ধতিৰ বিষয়ে যে কৰিব দিছে গতিকে মই এই বিষয়ে মানে গম পালো আৰু ৰাসায়নিক শাৰ্ৱহাৰ কৰিলে যে মানুহ বহুত অসুবিধা হয় মানুহ বেমাৰ মাটিডৰা মাটিৰ উৰ্বৰা শক্তি কমি যায়গৈ মই আজি মই অভিজ্ঞতা লৈ পেলাই মই গম পালো যে নাই মই আগতে যি ৰাসায়নিক সাৰ প্ৰস্তু মানে ৰাসায়নিক সাৰ ব্য্ৱহাৰ কৰি আছিলো খেতিত এতিয়া আমাৰ জৈৱিক পদ্ধতিৰে আমাৰ খেতি ব্য্ৱস্থা
আজিকালি প্ৰায়ভাগ মানুহে ৰাসায়নিক ৰাসায়নিক ভাৱে পদ্ধতিৰে খেতি কৰে বহুত কিছুসখ্য্ক লোকেহে জৈৱিক ভাৱে খেতি কৰে
অ আজি মই আজি মিটিংখনত আজি ৰহাৰ এগ্ৰিকালচাৰত যিখন মিটিং হল মিটিখনত গৈ মই আজিটো সাংঘাতিক অভিজ্ঞতা পালো যে ৰাসায়নিক সাৰে খাৰ ব্যৱহাৰ কৰিলে আমাৰ কিমান ক্ষতি হৈ আছে মাত মাটিৰ দৰাও ক্ষতি হৈ আছে গতিকে খৰিও ক্ষতি হৈ আছে গতিকে জৈৱিক পদ্ধতিৰে খেতি কৰিলেও খেতিৰ উৎপাদন বৃদ্ধি কৰিব পাৰে গতিকে মই নিজেও কৰিম জৈৱিক পদ্ধতিৰে খেতি আৰু অন্যান্য গাঁৱৰ যিমানবোৰ দুখীয়া খেতিয়ক আছে তেওঁলোককো কম জৈৱিক পদ্ধতিৰে খেতি কৰক
জৈৱিক পদ্ধতিৰে খেতি কৰিলে অলপ কষ্ট হ'ব কিন্তু সেই কষ্টৰ ফলটো আপুনি বহুত মিঠা পাব
নহয় অ খেতিথ খেতি কাৰ্য কৰিলেতো অলপ কষ্ট হ'বই কাৰণ ভাল ফচল পাবলগীয়া হয়
ৰাসায়নিকত ধৰক এতিয়া আপোনাৰ সোনকালে বস্তুতটো বৃদ্ধি উৎপাদনটো ভাল হয় সোনকালে হয় কিন্তু সেইটো ভিতৰে ভিতৰে আপোনাক অসুস্থ কৰি দিব আৰু সেইটোৱে কথা
অ জৈৱিক পদ্ধতি হ'লে ভাল বিভিন্ন ধৰণৰ জৈ জৈৱিক পদ্ধতি হিচাপে খেতি কৰিব পাৰি আজি আমাক যেনেকে বিট বনোৱা চ চালে হা তাৰপিছত কিচু সাৰ কেনেকে মানে বনাব পাৰি তাৰ ওপৰত আমাক ট্ৰেইনিং দিয়ালে প্ৰশিক্ষণ দিয়ালে খ দৰা কেনেকেও ফুৰিব পাৰি বা বিভিন্ন পোক পতংগৰ পৰা কেনেকে খেতিডৰক বচাই ৰাখিব পাৰি তাৰ ওপৰতো আমাক অৱগত কৰালে আৰু আমাৰ এই অঞ্চলৰ পঞ্চাছ পঞ্চাছজনৰো অধিক শিক্ষক আজি সভাত উপস্থিত থাকিলে
আপোনালোকৰ গাত কেইজন কি আপ্োনালোকৰ গাত কেইজন মানুহে কৃষিৰ লগত জড়িত আছে
আমাৰ অঞ্চলত আমাৰ গাঁৱত বিশেষকৈ আমাৰ গাঁৱত বিশেষ শিক্ষিত মানুহ আছে যদি চৰকাৰ চৰকাৰী চাকৰি নাই আৰু চৰকাৰী চাকৰি একেবাৰে সীমিত বেছি সংখ্যক মানুহেই কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে আৰু পথাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল
হয় লাহে লাহে আপোনাৰ মানে যিবিলাক খেতিয়ক লাহে লাহে এই খেতিয়কৰ বৃদ্ধিটো কমি আহি আছে আমাৰ গাঁৱতো আমাৰ গাঁৱত ত এতিয়াতো আপোনাৰ কৃষকৰ সংখ্যা একদমেই কম যিিকেইজন আছে গাঁৱৰ বয়সস্থই আছে
নহয় নহয় মেইন কথাটো সেইটো তেনেকুৱা নহয় মানে কেতিয়া চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি উলাইছে গ্ৰাম্য অঞ্চলত জীৱিকা সখী আছে কৃষি সখী আছে আৰু শিক্ষকসকলক মানে দিহা পৰামৰ্শ দিবলৈ সেনেকুৱা বিভাগ আছে বিভাগীয় কৰ্তৃপক্ষই গাঁও গাঁৱ সোমোৱাই পেলাই কৃতিয়কসকলক পৰামৰ্শ দিছে যে আপোনালোকে ৰাসায়নিক সাৰ ত্যাগ কৰক জৈৱিক সাৰ ব্যৱহাৰ কৰক আৰু আজিৰ সভাখনত আমাক কৃষি বিভাগৰয় শষববীয়াসকলে আমাক স্পষ্টভাৱে কৈছে যে আপোনালোকৰ কিবা দিহা পৰামৰ্শ লাগিলে বিশেষকৈ কৃষি কাৰ্যৰ বাবে আমাৰ ওচৰত পোনপটীয়াকৈ যোগাযোগ কৰিব আৰু আমি আপোনালোকক পূৰ্ণ সমৰ্থন আগবঢ়াম গতিকে এনেকে যদি বিভাগীয় কৰ্তৃপক্ষই যদি খেতিয়ক লোক সকলক উৎসাহ উদ্দীপনা দিয়ে তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিসকল এ খেতিয় হকে খেতি কৰি পেলাই উৎপাদন বা ফচল কম পায়
হয়
সিহঁতে এনেকুৱা উৎসাহ পালে আৰু বহুত খেতিয়ক মানে কি কৰিব খেতি পথাৰৰ কাৰ্যত মনোবি মানে মন দিব আৰু অঞ্চলটো উন্নতি হব খেতি পথাৰ কৰিলে নহয় জানো
হয় উন্নতি হব উন্নতি
তোমালোকৰ এতিয়া খেতি পথাৰ কিমান কৰি আছে কি খেতি কৰিছে
এবাৰ আপোনাৰ তিন বিঘা মাদে ধানৰ খেতিয়ে কৰিছো এবাৰ হাল বালো বাৰু তাৰপিছত আৰু বাকী তিনিবঘা আপোনাৰ তিঁয়হ পেলাইছোঁ ভেন্দি পেলাইছোঁ বুজিছে আৰু বেছি খেতি কৰা নাই মাজতে অসুস্থ অলপ হৈ গৈছিলো যে মই
অ অ
সেইকাৰণে মানে আপোনাৰ সময়তটো অলপ অভাৱ হৈ গ'ল
োৰ বীজ দিয়াৰ ব্যৱস্থা কৰিছে ৰঞ্জিত ধানৰ বীজ দি আছে জহা ধানৰ বীজ দি আছে হ ভাল ভাল মানে উন্নত মানৰ বীজ দিয়াৰ ব্য্ৱস্থা কৰিছে
হয় হয়
কৃষি বিভাগৰ ফালৰ পৰা গতিকে তুমি যদি অনা নাই উন্তি পলমে কৃষি বিভাগৰ লগত যোগাযোগ চ অি আ বিভিন্ন ধৰণৰ বীজ দি আছে ধান খেতিৰ আৰু শাক শাক পাচলি বীজ দি আছে আৰু জৈৱিক পদ্ধতিৰে কেনেকে খেতি পথাৰ কৰিব লাগে তাৰ ওপৰত ধুনীয়া সুন্দৰভাৱে বক্তব্য দিছে শিক্ষকসকলক বুজাই দিছে প্ৰশিক্ষণ দিয়াইছে এতিয়া মইতো গম পোৱা নাছিলো ভাৰ্মিক কম্প যিটো কেঁচু সাৰ কেঁচুসাৰ কেনেকৈ প্ৰস্তুত হয় মই গম পোৱা নাছিলোঁ আজিৰ সভাখনত মই মোৰ এটা জীৱনৰ এটা সম্পূৰ্ণ অভিজ্ঞতা হ'ল যে কেঁচু সাৰ কেনেকৈ প্ৰস্তুত কৰিব কৰিব পাৰি
সেইটে কথা আমি এনেকুৱা প্ৰতি্্ৰম আমি অংশগ্ৰহণ কৰি থাকিব লাগে তেতিয়া আমি বস্তুটো ভালকে অধ্যয়ন কৰিব পাৰিম
হয় আকৌ মাহ জাতীয় শসয়ৰ বিষয়ে আমাক অলপ ক'লে যে এডৰা আমাক আজি সভাখনত মাহাজাতীয় খেতিৰ বিষয়ে ক'লে যে মাটিৰ মাটিৰ উভৰা শক্তিৰ বিষয়ে ক'লে যে এডৰা মাটিত এডৰা মাটিত বাৰে বাৰে খেতি মানে খেতিৰ কাৰ্য কৰি থাকিলে মাটিৰ উৰ্বৰা শক্তি কমি যায়গৈ সাৰ কমি যায় গতিকে মাহ জাতীয় খেতি কৰিব দিছেো মাহ যেতিীয় খেতি বোলে এই মাহ জাতীয় গছডালৰ শিপাত নাই মুনা মুনা কিছুমানো থাকে আৰু নাই সেই টেমুনা টেমুনা গোটেই বোলে বায়ুৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰে আৰু তাত ৰাইজবাম নামৰ এটা বেক্টেৰিয়া থাকে আৰু সেই বেক্টেৰিয়া সেই বেক্টেৰিয়াাৰ খেতি নেক্স উ মানে পিছৰ খেতিটোত কি কৰে খেতিৰ উৎপাদন বৃদ্ধি হয় বুলি কৈছে সেইকাৰণে আমি মাহ জাতীয় খেতি কৰিলে মাহ বিলাক ছিগি আনিব লাগে মানে কাটি আনিব লাগে শিপাডাল এই পথাৰ থৈ আহিব লাগে তাৰ পিছত অনন্য়ান্য খেতি কৰিলে খেতিৰ উৎপাদন বৃদ্ধি হব আমাক আজিৰ সভাত তেওঁলোকে আমাক অৱগত কৰিছে
হয় এতিয়া চাওক এতিয়া বেলেগ কিছুমান দেশ আছে য বিিলাকত খেতি বাতি নোহোৱাৰ ফলত মানুহ মানুহ দিনক দিনে কমি আহি আছে মৰি আছে মৃত্যুমুখত কৰি আছে এতিয়া আমাৰ এতিয়া অসম ভাৰতৰ আমাৰ কি ধুনীয়া মাত মাটিৰ উ্বৰতা আছে হয় সেই মাটিটো আমি ৰাসায়নিক কম ব্যৱহাৰ কৰি পেলাই আমি জৈৱিক পদ্ধতি আমি খেতি বাতি কৰিব লাগে যাৰ ফলত আমাৰ মাটিটো উৰ্বৰতা শক্তিটো ভালে মানে থাকিব আৰু আমি বহু বহু দিনলৈকে আমি এ এই মাটিৰ পৰা আমি খাই পেলাই আমাৰ পৰ্বপুৰুষসকলেতো আহিছিলে খাই এতিয়া আমাৰ নতুন প্ৰজন্মই এই মাটিৰ পৰাই খেতি বাতি কৰি আমি এতিয়া খাব য আমি ব্যহ নো তেতিয়াহ'লে সেনেকুৱা হ'ব যদি আমি আৰু
দে বচন্ত
ৈ জৈৱিক পদ্ধতিৰ কৰৰু তেতিয়া আমি ভাল মানহে এতিয়া খাদ্য চাদ্যয় খাব পাৰিম আৰু সুস্থ হৈ থাকিব পাৰিম
তুমি ঠিকে কৈছা আজিৰ সভাত সেই বিষয়েও কৈছে যে আমাৰ আমি আমাক মানে আমাক সেইটোত আজিৰ সভাত আমাৰ জ্যেষ্ঠ অতিথি আছিলে আমাৰ ৰহা সমষ্টি এজন প্ৰাক্তন অ খেতিয়ক আছিলে তেখেত ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত আছিলে তেখেতক মাত ছিলে নামটো মই পাহৰিছো তেওঁ নামটো কৈছিলে আৰু তেওঁৰ ধুনীয়া বক্তব্যত মই বিশ্বাস ৰাখি যে শিক্ষকসকল যিসকল খেতিয়ক তাত উপস্থিত আছিলে তেওঁ ভাষণ সছিলে নিশ্চয় উপকৃত হ'ব তেওঁৰ সুন্দৰ বক্তব্যত তেওঁৰ আগতেো এজন নাম জ্বলা খেতিয়ক আছিলে আমাৰ এই অঞ্চলত তেওঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে আৰু তেওঁৰ ভাষণ প্ৰসংগত যিখিনি অৱদান শিক্ষকসকলক দিলে মই বিশ্বাস ৰাখি ৰাখিছো যে নিশ্চয় নিশ্চয় বাৰুকৈ এই খেতিয়কসকলে যিসকলে সভাত উপস্থিত আছিলে এই খেতিয়কসকল নিশ্চয় উপকৃত হব আৰু আমাক বাৰে বাৰে কৈ আছে যে আপোনালোকে ৰাসায়নিক সাৰ মানে বৰ্জন কৰক জৈৱিক সাৰ